অহ', অহ'।
অহ, শুনিছোঁ শুনিছোঁ কি কোৱা?
অহ, খবৰ ভালনে নাই?
অহ, ভাল-ভাল-ভাল আপোনাৰ-আপোনাৰ?
মোৰো ভালে ৰবা।
অহ'।
পিছে কি কৰি আছে?
এ আছো ৰ'বা অলপ এনেই। এই অফিচৰ পৰা আহি অলপ বহিছোঁ ঘৰত।
অহ, চাপ-চাহ খালে?
এ চাহতো খালোৱেই কেতিয়াবাই, ভাতে খাব ওলাইছোঁ আৰু লাহে কৰি।
তোমাৰ
তাতে, ব্যস্ত বাৰু নাই দিয়াচোন, কোৱাচোন কি কথা আছে?
আজি-আজিকালিতো জানাই আপুনি যে এই ভাৰততে হওঁক বা আমাৰ অসমতে হওঁক, নিবনুৱা সমস্যাৰ বহুত বৃদ্ধি পাইছে আৰু।
হয়, হয়। বহুত ল'ৰা-ছোৱালী বহুত নিবনুৱা সমস্যাতে ভুগি আছে অহ।
অহ, সেইয়ে আজি সেই বিষয়টোৰ ওপৰত অলপমান কথা পাতিলোঁ হয়।
পাতিব পাৰি হয় ভাল বিষয় এইটো আহক।
অহ, পিছে কোৱাচোন? তোমাৰ-তোমাৰ মতে নিবনুৱা সমস্যা তুমি কি বুলি ভাব? নিবনুৱা সমস্যাটো।
অহ। ক'বলৈ গ'লে মোৰ মতে বেতা নিবনুৱা সমস্যাটো হ'ল মোৰ মতে আজিৰ এটা ডাঙৰ সমস্যা আৰু বহু শিক্ষিত যুৱকে বা যুৱতীও পঢ়া শুনা শেষ কৰাৰ পিছতে উপযুক্ত চাকৰি নাপায়।
নিশ্চয়, নিশ্চয়।
আৰু ইয়াৰ ফলত ব্যক্তিৰ সেই ব্যৰ্থটোৰ লগতে সমাজ আৰু দেশ দেশৰ ওপৰত বেয়া প্ৰভাৱ পেলায় আৰু বুজি পাইছানে?
অহ, ঠিকে কৈছা তুমি।
আৰু একো আৰু এইটোয়ে কম যে বেকাৰত্ব কমোৱাটো মানে বেকাৰত্ব বা মানে টো নিবনুৱা সমস্যা বুলি ক'ব পাৰি। এই কমোৱা গোটেই প্ৰয়োজনীয় আমাৰ দেশৰ কাৰণে।
নিশ্চয়, নিশ্চয়। বৰ্তমান টাইমত বহুত নিবনুৱা সমস্যা বৃদ্ধি পাইছে। আৰু বিশেষকৈ ল'ৰা-ছোৱালীবোৰ নিবনুৱা সমস্যাত ভুগিব লগা হৈছে।
হয়, মই এইটো বহুত
অহ।
পিছে তুমি কোৱাচোন তোমাৰ মতে নিবনুৱা সমস্যাৰ মূল কাৰণবোৰ কি কি বুলি ভাবা?
ক'ব গ'লে মোৰ মতে যিহেতু জনসংখ্যাৰ বৃদ্ধি ত' চবত ডাঙৰ উদাহৰণ নিবনুৱাসমস্যা বৃদ্ধি হোৱাৰ। আৰু ইয়াৰ উপৰিও দক্ষতাৰ অভাৱ। আৰু দক্ষতাৰ অভাৱ, সীমিত চাকৰিৰ সুযোগ। আদি কাৰণত নিবনুৱা সমস্যা বৃদ্ধি পাইছে, বুলি মই ভাবোঁ। আৰু সেইবাবে ক'ব গ'লে যে এইবোৰৰ কাৰণত নিবনুৱা সমস্যাতো বহুত বৃদ্ধি পাইছে।
উম', হয়, হয়, হয়।
পিছে কোৱা, পিছে কোৱাচোন তোমাৰ মতে নিবনুৱা সমস্যাৰ ফলত অ সমাজত কি কি সমস্যাৰ সৃষ্টি দেখা গৈ হৈছে?
অহ, মোৰ মতে নিবনুৱা সমস্যাৰ ফলত দৰিদ্ৰতা হতাচাৰ।
অ,
আৰু আৰ্থিক সমস্যা বহুত বৃদ্ধি পাইছে, অসমত আমাৰ অসমকে ধৰি বা ভাৰতকে ধৰি। অকল।
অ,
আৰু বহু যুৱ, বহু যুৱকে বা যুৱতী নিজৰ প্ৰতিভা সঠিকভাৱে ব্যৱহাৰ কৰাৰ সুযোগ নাপায়।
অ,
মানে আৰু মই ভাবো যে। এই সমস্যাৰ, সমাধানৰ বাবে চৰকাৰে আৰু বা সমাজে মিলি একেলগে কাম কৰা হৈছে।
নিশ্চয় নিশ্চয়, কিয় কৈছা তুমি আমাৰ চৰকাৰ বা সমাজে একেলগে কাম কৰিব লাগে এই সমস্যাটো অ, অ, নিশ্চয় নিশ্চয়।
পিছে তুমি কোৱাচোন, তোমাৰ মতে যুৱক যুৱতী সকলে। নিবনুৱাটো, নিবনুৱা সমস্যা বা বেকাৰত্বটো কমাবলৈ, কি কৰিব পাৰে তেওঁলোকে।
মই ভাবো যে, মোৰ মতে নতুন নতুন দক্ষতা শিকিব লাগে তেওঁলোকে। আৰু, ইয়াৰ উপৰিও বৃদ্ধি মূলক শিক্ষা গ্ৰহণ কৰিব লাগে আৰু আত্মনিৰ্ভৰশীল ধৰি লব লাগে নিজে।
উম,
এ, মোৰ মতে ক'ব গ'লে নিবনুৱাৰা সমস্যাাতটো আমি যুৱক যুৱতীসকলে এইবোৰ যদি কৰে। তেতিয়াহ'লে তেওঁলোকে নিজৰ নিবনুৱা সমস্যাটো দূৰ কৰাত যথেষ্ট সহায় হ'ব।
হয়, হয়। ঠিকে কৈছা‌ ঠিক
পিছে অ, পিছে তোমাৰ মতে চৰকাৰে নিব সমস্যা কমাবলে কি কি ব্যৱস্থা লোৱা উচিত?
এ, কি ক'লে আপুনি?
পিছে চৰকাৰে নিবনুৱা সমস্যাটো মানে নিবনুৱা সমস্যাটো হেৰি কৰাৰ আৰু নিজনুৱা সমস্যাটো কমাবৰ কাৰণে কি ব্যৱস্থা লোৱা হৈছিল বুলি ভাবা?
মোৰ মতে চৰকাৰে নিবনুৱা সমস্যাটো কমাবৰ কাৰণে বহুত কেইটা কাম কৰিব পাৰে, তেওঁলোক এ, সকলোতে যায় বা আমাৰ কিছুমান প্ৰশিক্ষণ কেন্দ্ৰ খুলিব পাৰে চৰকাৰে।
অ,
আৰু অসহাৰো চৰকাৰে নতুন উদ্যোগ স্থাপন। বা কৰ্মসংস্থাপ বৃদ্ধি আৰু দক্ষতা উন্নয়নৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।
নিশ্চয় নিশ্চয়।
ত, লগতে যুৱক যুৱতী সকলক উৎসাহিত কৰিব লাগে বহুত।
নিশ্চয় নিশ্চয়, কি কথা কৈছা তুমি, আমাৰ চৰকাৰে এইবোৰ কৰিলেহে আমাৰ নিবনুৱা সমস্যা টো কম হ'ব আৰু। ছাত্ৰ-ছাত্ৰীসকলৰ বা আমাৰ মানুহবোৰৰ যথেষ্ট সহায় হ'ব।
হয় হয় হয় হয় হয় হয়, মোৰ এইটোয়ে ভাবো।
অ,
পিছে তুমি কোৱাচোন, তোমাৰ মতে দক্ষতা বিকাশ কিয় দৰকাৰ?
ক'ব গ'লে, মোৰ মতে দক্ষতা থাকিলেহে চাকৰি পোৱাৰ সম্ভাৱনাটো বৃদ্ধি পায়। আৰু ক'ব গ'লে বৰ্তমান সময়ত কেৱল ডিগ্ৰী থকাতোৱে যথেষ্ট নহয়। এইটোতো জানায়ে, স্বাভাৱিক। স্বাভাৱিক দক্ষতাটো অতি প্ৰয়োজন। সেয়ে মই ভাবোঁ। বুজে, প্ৰতিজন যুৱকে নতুন নতুন দক্ষতাটো শিকি লোৱাটো উচিত।
উম্, হয় হয়।
ক'ব গ'লে, এইবোৰ কৰিলে নিজৰ দক্ষতা বিকাশত। বহুত দৰকাৰ, মানুহৰ বাবে বৰ্তমান সময়ত।
হয় হয়, বহুত দৰকাৰ।
অ', পিছে কোৱাচোন তোমাৰ মতে, আত্মনিৰ্ভৰশীল হোৱাটো কিয় ইমান গুৰুত্বপূৰ্ণ।
আহ্ ক'বলৈ গ'লে মোৰ মতে আত্মনিৰ্ভৰশীল হ'লে। কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। বা, সকলোৱে এতিয়া দেখা পোৱা যায় যে, আমাৰ সকলোৱে যুৱক-যুৱতী বা বেছিভাগ যুৱক-যুৱতীয়ে। চৰকাৰী চাকৰিৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে। তেওঁলোকে। বা নিজৰ ব্যৱসায় বা আন উপায়েৰেও উপাৰ্জন কৰিব পাৰি বুলি নাভাবে। তেওঁলোকে আন এইবিলাকৰেও আন উপাৰ্জন কৰিব পাৰি, আৰু মোৰ মতে- তেওঁলোকে আত্মনিৰ্ভৰশীল হ'বলৈ এই ব্যৱসায় মনোভাৱটো আনিব লাগিব, নিজৰ আহ নিজৰ ওপৰত।
নিশ্চয় নিশ্চয়, এইবোৰ-
উ
নিজৰ মনত যদি তেওঁলোকে ব্যৱসায়িক মনোভাৱটো আনে, তেতিয়া তেওঁলোকে এইটোৰ ওপৰত যথেষ্ট নিৰ্ভৰীল হোৱা হ'ব, হ'ব পাৰে।
হয় হয়। পিছে তোমাৰ মতে বৃত্তিমূলক শিক্ষাৰ ভূমিকা কি বুলি ভাবা।
মোৰ মতে বৃত্তিমূলক শিক্ষাই ব্যৱহাৰিক জ্ঞান বা। দক্ষতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে।
হয়।
ইয়াৰ, তাৰ ফলত আমাৰ সহজে কৰ্মস্থাপনৰ সুযোগটোও পোৱা যায়। এ মই ভাবোঁ যে আজিৰ সময়ত এই শিক্ষা বহুত উপযোগী।
হয়। ঠিকে কৈছা, ঠিকে কৈছা। আজিৰ সময়ত বহু এই শিক্ষা বহু উপযোগী হয়। আমাৰ এই বৰ্তমান যিটো যুগ চলি আছে ন। বহুত উপযোগী, উম্।
পিছে, কোৱাচোন তোমাৰ মতে যুৱক-যুৱতী সকলে চাকৰিৰ অপেক্ষা কৰাৰ সলনি আৰু কি কি কৰিব পাৰে বুলি ভাবা।
অ', মোৰ মতে সেইয়ে। তেতিয়া কৈছিলোঁ মোৰ মতে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে তেওঁলোকে।
অ',
আৰু আৰু এটা খুব, আছে যে বৰ্তমান সময়ত চলি থকা- অনলাইন কাম শিকিব পাৰে তেওঁলোকে।
অ',
অনলাইন কাম, বৰ্তমান অনলাইনৰ যুগ অনলাইন কাম বা শিকিব পাৰে বা বিভিন্ন দক্ষ- দক্ষতা বিকাশৰ প্ৰশিক্ষণ ল'ব পাৰে। আজিকালি ধৰক- অ', মোবাইল বা লেপ, মোবাইল বা লেপটপ ৰিপেৰীং। বা যিকোনো কেমেৰা বা লগোৱা, কিবা যিকোনো কামৰে প্ৰশিক্ষণ ল'ব পাৰে তেওঁলোকে।
নিশ্চয় নিশ্চয়, ঠিকে কথা কৈছা তুমি।
নতুন সুজোগ বিচাৰি তেওঁলোক আগবাঢ়ি যাব লাগে।
অ' ঠিকে কৈছা তুমি।
হয়, হয়। পিছে তোমাৰ মতে নিবনুৱা সমস্যাই দেশৰ উন্নয়নত কেনেকৈ প্ৰভাৱ পেলাই বুলি ভাবা?
মোৰ মতে ক'ব গ'লে নিবনুৱা সমস্যাই দেশৰ উন্নয়নত যথেষ্ট প্ৰভাৱ পেলায়।
হয়।
আৰু ক'ব গ'লে বহু যুৱক যুৱ যুৱকৰ প্ৰতিভা অপচয় হয়। আৰু মই ভাবো যে কেৱল বেছ অ' নিবনুৱাটো কমিলেই নহয় দেশৰ বাবে উন্নয়নত দ্ৰুত নহব হব আৰু নিবনুৱা সমস্যা যদি আমি ক'ব গ'লে নিবনুৱা সমস্যাত যদি এ যদি আমি ভাল কৰি ৰাখো তেতিয়া আমাৰ যথেষ্ট সহায় হ'ব। আৰু ল ল'ৰা ছোৱালী বোৰে কাম কাজ আদিবোৰ পাব। এ মই ভাবো যে নিবনুৱা সমস্যটো বৰ্তমান টাইমত উন্নয়নটো কৰাতো বহুত দৰকাৰ। আৰু চৰকাৰে ইয়াৰ ওপৰত যথেষ্ট কাম কৰিব লাগে।
অ'। ঠিকে কৈছে, ঠিকে কৈছ।
পিছে তুমি কোৱাচোন ভৱিষ্যতে তুমি নিবনুৱা সমস্যাৰ সন্মুখীন নহবলৈ কি কৰিবা?
অ' মোৰ মতে কি ভৱিষ্যতে নিবনুৱা সমস্যা স্যা নহ'বৰ বাবে মই এইটোৱে কৰিম দক্ষ্যতাৰ বিকাশৰ বিষয়ে মই সকলোকে জনাম।
অ'।
দক্ষ্যতাৰ বিকাশতো বহুত গুৰুত্ব গুৰুত্বপূৰ্ণ হয়, আৰু সকলোকে ক'ম যে ব্যৱসায়িক মনোভাৱটো নিজৰ মূৰত আনে ছাত্ৰ ছাত্ৰীসকলে বা সকলোৱে
অ'।
আৰু মন দি পঢ়া শুনা কৰিব লাগিব তেওঁলোকে।
অ' নিশ্চয়।
পৰিশ্ৰম ধৈৰ্য কেতিয়াও এৰি দিব নালাগিব, এনেকে ভাব ভাবো মই।
ঠিকে কৈছা তুমি, মই এনেকুয়াই ভাবো।
উম। পিছে এই বিষয়টোৰ শেষত আৰু তুমি কি ক'ব বিচাৰা?
অ' মোৰ মতে পেচাকাৰ এটা ডাঙৰ সমস্যা হ'লেও সঠিক খা বা দক্ষতা আদি থকাটো সমানে দৰকাৰ। শেষত মই এক ক'ব বিচাৰো যে নিজকে দক্ষ্য কৰি তোলক আৰু সফল ভৱিষ্যত গঢ়িব তেতিয়াহে।
হয়, হয়, হয়। ঠিকে কৈছা, ঠিকে কৈছা।
ঠিকেই আছে দিয়া, আজি তোমাৰ লগত আজি কথা পাতি ভাল লাগিল।
হয়, হয়, হয়। হয় মোৰো ভাল লাগিল তোমাৰ ৰ পৰা তোমাৰ লগত কথা পাতি এইটো বহুত ভাল বিয়ত কথা পাতিলো আজি আমি।
অ' মোৰো ভাল লাগিল আৰু বহুত নজনা কথা শিকিলো তোমালোকৰ পৰা।
উ
এ দিয়য়াতে।
অহ।